হেল্ল।
হেল্ল।
কি কৰিছ?
এনেই আছোঁ, তই?
আচ্ছা মইয়ো আছো এনেই ৰ, ভাত পানী খালি?
খালো খালো, তই খালি?
উম খালো খালোঁ, এতিয়া বাকী ঘৰতেই?
উম ঘৰতেই।
খবৰ ভাল?
ভাল ভাল, তোৰ ভাল?
উম ভাল ভাল। বাকী তই এতিয়া ব্যস্ত আছ নেকি?
ব্যস্ত নাই বৰ্তমান, ক কিবা আছিল নেকি?
অঁ নাই মানে এ এ মোৰ এটা কথা মনলে আহিল হা, তই কেতিয়াবা ভাবিছ নেকি বাৰু আজিকালি মানুহে নিজৰ মানে নিজৰ লগত সময় কটোৱাটো একদম একেবাৰেই কমাই দিছে বুলি?
উম কথাটো হয় কিন্তু আগতে এইটো ইমান মোৰ মানে মনত মানে মোৰ মনত অহা নাছিল আৰু কি মানুহে যে এনেকে কম কমাই দিছে মানুহৰ লগত কথা পতা কিন্তু এতিয়া চাওঁতে লাগে কি মানুহে দিনটো কিবা নহয় কিবা তাত ব্যস্ত থাকেই থাকে মানুহৰ লগত মানে কথা পাতিব সময়ে নাই
হয় এইটো বাৰু ঠিকেই কৈছ আৰু আহ আগতে এইটো ইমান মনত পৰা নাছিল কিন্তু মানে কব গলে মানে এতিয়া অ পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে কিবা নহয় কিবা কাম মাজতে অলপ সময় পালেও মানে মানে কিবা নহয় কিবা কামত আমি ব্যস্ত থাকো তাৰপা আৰু মাজত -তে যদি অলপ সময় পাও তেতিয়া পালেও লগে লগে মোবাইলটোকে হাতত লৈ আকৌ মোবাইলটোকে চাই চাই সেইটোতে ব্যস্ত হৈ যাওঁ
উম সেইটোৱে কিন্তু মানে কি বুলি কয় এইটো মোৰ লগতো হৈছে এইটো মোৰ লগতো হয় ভাবো মোবাইলটো পাঁচ মিনিটৰ কাৰণে চাম কিন্তু নাই এঘন্টা মানে পাঁচ মিনিটৰ পৰা কেনেকে দচ মিনিট তাৰ পিছত আধা ঘণ্টা তাৰপিছত কেনেকে এঘণ্টা দুঘণ্টা হৈ যায় কবই নোৱাৰো আৰু গমেই নাপওঁ কি কেনেকৈ মানে সময়টো পাৰ হৈ যায় আৰু মই ভাবো মানে বেলেগক কলে কি হব মানুহক বেলেগ মানুহক কলে কি হব নিজেই যদি এনেকুৱা নিজেই যদি মানে নাজানো মানুহ মানুহৰ লগত কেনেকে সময় সময় কটাব লাগে হয় নে নাই ক
অ একদম ঠিক কৈছ তই আৰু আহ ক'ব গ'লে কেতিয়াবা মানে মোৰো ভাবো যে এই সময়খিনি যদি নতুন কিবা এটা শিকিলো হয় বা আগত শিকাত লগা লোহতেন ত মোৰ পিছলে বহুতেই মানে সেইটো কামত আহিলে নহয় ন
উম ঠিকে কৈছ দেই কথাটো তই মানে এতিয়া চাহ হা যদি মানে মই কবলৈ যাওঁ আজিকালি শিকিবলৈ ইমান সুবিধা হৈছে যিটো নাজানো হে ইউটিউব অনলাইন এনেকে চাৰ্চ কৰি এনেকে চাই কিনে আমি চাব পাৰো বিচাৰি পাব পাৰো আমাৰ গোটেইখিনি আমি তথ্য পাওঁ কিন্তু এতিয়া চাব চব বস্তুৰে বেয়া দিশো থাকে ভাল দিশো থাকে আমি যদি মোবাইলটো ভাল দিশত আমি ব্যৱহাৰ কৰো ভালকে যদি ব্যৱহাৰ কৰো তেন্তে আমাৰ কাৰণে বহুত ভাল কিছুমান এনেকুৱা লৰা ছোৱালী আছে যিবোৰ তোৰ এনেই মানে মোবাইলটো টিপি থাকে এনেই তোৰ মানে গেম খেলিবলৈ কিবা কৰিব বা কিবা হেই কৰিবলৈ কৰিব কিন্তু এতিয়া যদি মই তোক কবলৈ যাও মইয়ো এতিয়া এনেই তোৰ সামাজিক মাধ্যয়মত মই অনলাইন থাকো এনেই কিবা কিবি কৰি থাকো তেনেকুৱা কিন্তু এতিয়া আমি যদি ভাল কামত ব ব্যৱহাৰ কৰোঁ তেন্তে মোবাইলটো আমাৰ কাৰণে বহুত বেছি উপকাৰী এতিয়া মবাইলটোৰ কাৰণে আমি মানুহে মানুহক মানে সময় দিব নোৱাৰো হয় নে নাই ক
একদম এইটো ঠিক কৈছা কিন্তু আৰু ক'ব গলে কিন্তু সমস্যাটো কি জান নে নাই? মানে কেতিয়াবা আমি কি শিকিম সেইটোতকে মানে বেছি সময় কি চাম সেইটোহে বাচিবলৈকে মানে বাচিবলৈ গুচি যায়। বেছিকে তেনেকে গুচি যায় নহয় নে?
মানে একদম ঠিক কথা কৈছো এটা ভিডিঅ' চাবলৈ যাওঁ। তাৰ তলত আনটো আহে তাৰ পিছত আৰু এটা আহে। শেষত যিটো কামৰ বুলি মই খুলি চাওঁ সেইটো কিন্তু মই পাহৰিয়ে যাওঁ মানে এতিয়া চা মই ভাবো কি মই এইটো বস্তুটো চাম সেইটো বস্তু চোৱাৰ কাৰণে মই মোবাইলটো খুলি লওঁ। কিন্তু পিছত তোৰ শেষত যে মানে চাওঁ বেলেগ এটা চাবলৈ ধৰো। খোলাৰ লগে লগে আৰু এটা বেলেগ যিটো মই চাবৰ কাৰণে মোবাইলটো খুলিছিলো সেইটোৱে মই পাহৰি যাওঁ কি কি চাবৰ কাৰণে মই মোবাইলটো খুলিছিলো।
এইটোতো বাৰু সকলোৰে সমস্যা যেন লাগে বুলি ভাবো মই মোৰো একেই অৱস্থা হয়।
উম, সেইটোৱে কিন্তু এটা এটা মানে কথা মানিব লাগিব কি মোবাইলটো বেয়া নহয়। মই তোক যেনেকে প্ৰথমতে কলো কি আমি কেনেকৈ ব্যৱহাৰ কৰিছো সেইটোহে ডাঙৰ কথা চব বস্তুৰেতো এতিয়া বেয়া দিশো আছে ভাল দিশো আছে। এতিয়া মোবাইলটোতো আমাক এনেকে ক'ব নাহে কি মোক এনেকে ইউজ কৰ মোক তেনেকে ব্যৱহাৰ কৰ। কিন্তু এতিয়াটো আমাৰ নিজৰ মনৰ ওপৰত কথা কি আমি কেনেকে এইটো ব্যৱহাৰ কৰো হয় নে নাই ক?
হয় হয় একদম। আৰু উম ক'ব গ'লে মানুহে ডাঙৰ পৰিৱৰ্তন মানে বিচাৰে কিন্তু সৰু সৰু ভাল অভ্যাসো কৰিবলৈ ইচ্ছা কৰ মানে গঢ়িবলৈও ইচ্ছা নকৰে আৰু ক'ব গ'লে কেতিয়াবা ময়ো ভাবো যে দিনটোত যদি মাত্ৰ এক ঘন্টাও যদি নিজৰ উন্নতিৰ বাবে দিওঁ, ত এবছৰৰ পাছত মই বহুতে পাৰ্থক্য দেখা যাব গ'লহেঁতেন এনেকুৱা ভাবো। বাৰু তই কচোন তই নি জৰ বাবে কিবা নতুন শিকিবলৈ চেষ্টা কৰি আছা নেকি বাৰু?
ক'বলৈ গ'লে অলপ অলপ চেষ্টা কৰি আছো কম্পিউটাৰত কিছুমান নতুন বস্তু মই শিকিবলৈ চেষ্টা কৰি আছো আৰু একেলগে ইংৰাজী কথ থাও অলপ উন্নত কৰাৰ চেষ্টা কৰি আছো। এতিয়া চা এনেই থাকিলেতো নহব কিবা নহয় কিবাটো কৰিব লাগিবই যিহেতুকে এতিয়া কলেজ বন্ধ। ত কম্পিউটাৰতে কিছুমান এনেকুৱা বস্তু আছে যিবোৰ শিকিব লগা হৈছে সেইবোৰ শিকি আছো আৰু এতিয়া মই যদি তোক ক'বলৈ যাওঁ মানে ডিগ্ৰীটোৱে এনেকুৱা নহয় কি ডিগ্ৰী এটা থাকিলে তই চাকৰি যে এটা পাবি আজিকালি এনেকুৱা নহয়। আগতেটো তেনেকুৱা আছিল আগতে তোৰ বেছি চাকৰিৰ মানে সেইটো চৰ্চা ইমান নাছিল তই কিবা শিক্ষক হ'ব পাৰিবি বা মাষ্টৰ হব পাৰিবি বা চিকিৎসক হ'ব পাৰিবি বা পুলিচ চুলিচ এনেকুৱাকে কিবা হ'ব পাৰিবি এতিয়া তোৰ ঢেৰ কিবা কিবি ওলাইছে। ঢেৰ কেৰিয়াৰ বাছনি ওলাইছে তই যি টি হ'ব পাৰিবি, এনেকুৱা মানে বহুত ভাল ভাল মানুহ মানে বহুত ভাল ভাল কেৰিয়াৰ অপ্চন তই ছোচ কৰিব পাৰিবি। কিন্তু এতিয়া যদি মই কবলৈ যাওঁ- আজিকালি কিবা এটাত তই ইন্টাৰভিউ দিবলৈ গ'লে- তোৰ কম্পিউটাৰৰ জ্ঞান আৰু তই ইংৰাজী ভাষা এই দুটা তই কবলৈ জানিবই লাগিব। অকল যে তোৰ ডিগ্ৰী থাকিলে তই পাবি এইটো একদমেই নহয়। মই সেইকাৰণে ভাবিছো যিহেতুকে এইকেদিন এনেই ঘৰত বহি আছো- তেন্তে মই অলপ কম্পিউটাৰৰে জ্ঞান অলপ- লাভ কৰো আৰু অলপ ইংৰাজীয়ে শিকো বুলি ভাবিছ। আৰু- মই ভাবো কি ইন্টাৰভিউ যদি এটা দিবলৈ যাওঁ এনেকুৱা যাতে হ'ব নালাগে কি- মই একোৱে ক'ব নোৱাৰো। আৰু আজিকালিতো তই চাব পাৰ বহু-বহু এনেকুৱা ল'ৰা-ছোৱালী আছে যিবোৰ ডিগ্ৰী- বহুত ধুনীয়াকে মানে পাছ কৰিছে বা আঁহ তোৰ মানে- হায় ছেকেণ্ডাৰী হওঁক বা মেট্ৰিক হওঁক এইবোৰত বহুত ধুনীয়া-ধুনীয়া ৰিজাল্ট কৰিছে। কিন্তু যদি তেওঁলোকে মানে কিবা এটা ইন্টাৰভিউ দিবলৈ যায় তেওঁলোকে ভালকে সফল হ'ব নোৱাৰে। ইটাৰভিউটো ভালকে দিব নোৱাৰে, কাৰণ কিয় তেওঁলোকক যিখিনি পঢ়োৱা হয় সেইখিনিয়ে পঢ়ে বাহিৰা- একো বস্তু নপঢ়ে। তোৰ কম্পিউটাৰত- জ্ঞান নলয়, তোৰ যদি মই ক'বলৈ যাওঁ বা-
কম্পিউটাৰত জ্ঞান নলয় তাৰপিছত- তোৰ ইংৰাজী ভাষাটো নেজানে সেইকাৰণে সিহঁতে মানে- তোৰ ভালকে হেৰি কৰিব নোৱাৰে আৰু কি বুলি কয় এইটো- ভালকে
সেইটোৱে অঁ',।
ইণ্টাৰভিউটো দিব নোৱাৰে, সেইকাৰণে ইণ্টাৰভিউত বেয়া পাই, বেয়া পাই কিনে- সেনেকে চাকৰিতটো নাপায়। ত' মই ভাবিছো অলপ কম্পিউটাৰে শিকি লওঁ বুলি আৰু- কিছুমান নতুন বস্তুও শিকা হ'ব আৰু লগতে ইংৰাজীতো অলপ শিকি লওঁ।
অ ম দে আৰু। কাৰ আৰু কব গ'লে কাৰ বহুতৰে থাকে। কিন্তু হয়। আজিকালি সকলোবোৰতে হয়। টেকনিচিয়ান আহি গৈছে। আৰু সোনকালেই সফল হ'ব বিচাৰে। কিন্তু বাস্তবতে নাথাকিলে তো একোৱে সম্ভৱ নহয়। আৰু মানে উদাহৰণ এটা গছ-গছ টো এদিনত ডাঙৰ নহয় ন' একেই-একেই মানে যিমানে লাহে-লাহে থাকে আৰু মোৰ মতে।